হয় নম
নমস্কাৰ।
হয়, মই আপোনাৰ পৰা খেলা ধূলাৰ বিষয়ে জানিব বিচাৰিছিলো আপুনি ফ্ৰী আছেনে।
আছোঁ কওকচোন।
হয় মই আপোনাৰ পৰা খেলা ধূলাৰ বিষয়ে জানিব বিচাৰিছিলোঁ।
অও কাৰ লগত, হয়
আপুনি জনাই দিবচোন।
হয় নেকি অ ঠিক আছে বাৰু।
হয়।
আপুনি খেলা ধূলাটো কি হিচাপে ভাবে?
হয়, মানে। উম আপোনাৰ পৰা মই খেলা ধূলাৰ বিষয়ে জানিব বিচাৰিছিলোঁ আপুনি মানে ধৰি লওক। খেলা ধূলা কৰিলে মানে কেনেকুৱা ধৰণৰ আমাৰ ক্ষতি হ'ব পাৰে বা আমাৰ উপকাৰ হ'ব পাৰে মানে তেনেকুৱা ধৰণৰ আপুনি ঋণাত্মকো ক'ব পাৰে বা আপুনি ধনাত্মকো ক'ব পাৰে।
হয়, খেলা ধূলাটো মানে। আমাৰ দৈনন্দিন জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়।
হয়।
আ খেলা ধূলাৰ দ্বাৰা আমাৰ দেহ মন সুস্থ হৈ থাকে। এইটো এটা আমাৰ ধনাত্মক দিশ।
হয়।
উম। বৰ্তমান সময়ত সৰু ল'ৰা ছোৱালীয়ে মোবাইলত কিছুমান গেম খেলে তাতকৈ আ- আমাৰ দৈনন্দিন জীৱনত তেনে হাতে কামে খেলিব পৰা তেনেকুৱা খেলৰ পৰা বিভিন্ন ধৰণৰ লাভ হয়।
হয়।
আৰু ইয়াৰ ঋণাত্মক দিশ হৈছে অতিমাত্ৰা যদি খেলা ধূলা কৰা হয়, তেন্তে বহুত ভাগৰুৱা হৈ যায় বা বেমাৰ আজাৰ হ'ব পাৰে।
হয়।
এইটো এটা ঋণাত্মক দিশ।
হয়।
মই ভাবো যে খেলা ধূলাটো এটা বহুত গুৰুত্বপূৰ্ণ দিশ আৰু এইটোৱেই।
হয়, এই ম মই আপোনালোকক মই এই খেলা ধূলাৰ বিষয়ে অলপ চমুকৈ কৈছোঁ বাৰু আপুনি অহ কৈছেই যিহেতু এ যে মানে খেল হয় যে খেলা ধূলা আমাৰ মানুহৰ মানে জীৱনৰ এক অহ মানে এক অপৰিহাৰ্য অংগ বুলিয়ে ক'ব লাগিব খেলা ধূলাটো। যিহেতু আমাৰ আ শাৰীৰিক শাৰীৰে শাৰীৰিকে হওক বা মানসিক আ বা আমাৰ আহ শাৰীৰিক মানসিক আহ উম লগতে আমাৰ শৰীৰৰ আ মানে অংগ কিছুমানক মানে খেল খেল ধেমালিৰ প্ৰয়োজন লগতে আমাক মানসিক অহ কিছুমান চিন্তা ধাৰাৰ অহ যিহেতু আমি অহ মানে উম মানুহৰ যিহেতু মানে বহুতো উম সময়ত মানে যিকোনো সময়ত আমাৰ মানে মানসিক এ উম মগজুৱে যিহেতু মানে বিভিন্ন হয় অহ বিভিন্ন ধৰণৰ মানে অহ মানে আপোনাৰ অহ কাম বিভিন্ন ধৰণৰ উম উম কাম কৰিব লগা হয় মগজুটোই গতিকে গতিকে আমাৰ খেলা ধূলাৰো প্ৰয়োজন হয় আৰু লগতে তে আপোনাৰ মানে আপোনাৰ যদি আপুনি খেলা ধূলাৰ অহ প্ৰধান মানে আমি প্ৰকাৰ বুলি ক'বলৈ যাওঁ আমি অহ মানে আমি দুটা আমি মানে খেলৰ বিষয়ে অহ জানো হয়তো আপুনিও জ্ঞাত যে অহ এটা আছে আমি যদি অহ ক'বলৈ যাওঁ যে ঘৰৰ ভিতৰত খেলা খেল অহ আৰু এটা‌‌ আছে আপোনাৰ অহ মানে পথাৰত খেলা খেল যিটো অহ উম আপোনাৰ ধৰি লওক ফুটবলেই হওক অ বা আপোনাৰ অহ ক্ৰিকেটে হওক সেইবিলাক আমাৰ পথাৰত খেলা খেলক অহ মানে ধৰা হয়। ‌হয় হয়। আৰু লগতে আপোনাৰ অহ যদি আমি ঘৰৰ ভিতৰত মানে খেলা খেলত আমি ধৰোঁ আপোনাৰ কেৰম কেৰমে কওক বা আপোনাৰ দবা খেল কওক বা আপোনাৰ টেবুল টেনিছেই কওক, বেডমিণ্টনেই কওক আদি বিভিন্ন ধৰণৰ আমাৰ ঘৰৰ ভিতৰত খেলা খেল আছে সেইবোৰক সেইবোৰক আমাৰ ঘৰৰ ভিতৰত খেলা খেলৰ ভিতৰত মানে ধৰা হয়।
হয়।
হয় আৰু আহ আপুনি কৈছে যে আমাৰ খেলা ধূলাৰ আহ মানে বিশেষ আহ উপকাৰিতা উ মানে আমাৰ আছে। আহ যিহেতু আমাৰ মানে শাৰী শৰীৰটো আমাৰ সুস্থ সুস্থৰভাৱে মানে দৈনন্দিন জীৱনত আমাৰ আহ মানে শৰীৰটো সুস্থ হৈ থাকিবলৈ আমাৰ খেলৰ খেল খেলাৰ প্ৰয়োজন। বা খেলা ধূলা কৰাৰ প্ৰয়োজন লগত লগতে যদি আমি ক'বলৈ যাওঁ আপোনাৰ আত তে তেজৰ যিটো সঞ্চাৰণ সেইটো আমাৰ আহ মানে বৃদ্ধি কৰাত আপোনাৰ খেল আহ খেলা ধূলাই মানে বিশেষ খিনি মানে অৱদান আগবঢ়াই। আৰু যদি আমি ক'বলৈ যাওঁ আপোনাৰ কিছুমান পেশী সমূহকো আমাৰ মানে উ খেলা ধূলাৰ প্ৰয়োজন বুলি মই ভাবো। হয়।
হয়।
আহ যদি আমি ক'বলৈ আৰু যদি আমি খেলা ধূলাৰ মানে উপকাৰিতা বুলি ক'বলৈ যাওঁ আমি ক'ব লাগিব যে আপোনাৰ আহ, মানসিক মানে বিকাশ বুলিয়ে ক'ব লাগিব। য'ত আমাৰ আহ মানে কিছুমান ধৈৰ্য ধৰা হয় কিছুমান খেলত আমাৰ ধৈৰ্যৰ প্ৰয়োজন আৰু কিছুমান খেলত আপ আপোনাৰ মানে কিছুমান আ সিদ্ধান্তৰ প্ৰয়োজন বা আপোনাৰ কিছুমান ক্ষেতলত মানে মগজুৰ অ মগজুৰ লগোৱাৰ মানে প্ৰয়োজন য'ত আমাৰ আহ মানে মগজুুৰ কাম কৰিব লগা হয় আৰু কিছুমান খেলত আপোনাক ধৈৰ্যৰ প্ৰয়োজন হয় আৰু আপোনাৰ কিছুমান খেলত মনোযোগ মানে মনোযোগৰো আপোনাৰ প্ৰয়োজন য'ত আমাৰ মনোযোগ মানে কিছুমান খেলা ধূলাত আমাৰ মন মনোযোগ যিহেতু দিব লগা হয় আহ গতিকে তাল ফলত আমাৰ আহ মানে মনোযোগ মানে বৃদ্ধি কৰে বুলি মই ভাবো এ আপোনাৰ মানে খেলা ধূলাও আৰু যদি আমি উম মানে খেলা ধূলাৰ বিষয়ে ক'বলৈ যাও আ ওম। আমি কিছুমান মানে আহ মানে দলীয় ভাৱে কিছুমান মানে আমি কিছুমান ক্ষেত্ৰত আহ অৱদান আগবঢ়াব লাগে আহ য'ত আমাৰ মানে দলটোৱে যিটো আমাৰ প্ৰতিনিধিত্ব কৰে গতিকে আমি এইটো মই এইটো ক'ব বিচৰা নাই যে অ আপোনাৰ মানে দলীয় ভাৱে সিদ্ধান্ত লওঁ কিন্তু এইটো এইটো নি এইটো কথা ঠিক যে আমাৰ যিহেটো দলীয়ভাৱে সিদ্ধান্তটো লোৱা হয় কিছুমান খেলত গতিকে আমাৰ তাত মানে ইটোই ইটো সিটোৰ প্ৰতি যিটো আমাৰ আহ মানে আপোনাৰ আহ একাগ্ৰতা বুলিয়ে কওক বা আমাৰ যিটো মানে বন্ধু বন্ধুত্বতামূলক হয়, যিটো আমাৰ একতা হওক বা বন্ধু বন্ধুত্বমূলক যিটো ভাৱ মানে গঢ়ি তোলে তাৰ মানে খেলা ধূলাৰ দ্বাৰাও তেনেকুৱা বন্ধুত্ব মানে গঢ়ি তুলিব পাৰি বুলি মই আ আৰু ভাবো আৰু তাত এ আৰু এজ এটা আমি যদি লক্ষ্য কৰিবলৈ যাওঁ তাৰ প্ৰধান যদি আমি উদ্দেশ্য বুলি ক'বলৈ যাওঁ খেলা ধূলাৰ আহ, আপুনি দেখিবলৈ পাব যে মানে জয় -পৰাজয় আপোনাৰ আহ গ্ৰহণ কৰাৰ যিটো আপোনাৰ মানসিকতা টান আ সেইটো আপোনাৰ আহ মানে সেই আ মানে মানুহক মানে আ-ম এটা সুলভ মানে মনোভাৱ মানে আগবঢ়োৱাৰ ক্ষেত্ৰত ই মানে বিকাশ গটাই আৰু যদি আমি আ আমি আৰু যদি আমি ক'বলৈ যাওঁ মানে জীৱনৰ এ কিছুমান মানে কঠিন পৰিস্থিত তিত আ-ম, মানে উম, কঠিন পৰিস্থিতি যিহেতু আমি পাৰ কৰিব লগা হয় গতিকে এই খেল ধেমালিৰ দ্বাৰাও যিহেতু আমাৰ কঠিন পৰিস্থিতি বুলিয়ে ক'ব লাগিব। আ, পাৰ কৰিব লগা হয় গতিকে আ-ম আমি খেল- ধেমালিৰ দ্বাৰাও আমি এ ইয়াক মানে সহজ ভাৱে এ আমি কামটো মানে আগবঢ়াই লৈ যাব পাৰো বুলি মই ভাবো। হয়।
হয়।
আকৌ আপ আ আপুনি খেল ধেমালিৰ বিষয়ে আ-ম আৰু অলপ কিছু বাখ্যা কৰি দিবচোন আহ আ-ম মই ক'লোৱেই যিহেতু আপোনাক। আ আপুনি অলপ বাখ্যা কৰি দিয়ক হয়।
হয় খেল ধেমালিটো আমাৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় হয় সেইটোৰ উপৰিও অ', খেল ধেমালিত দ্বাৰা আমি জীৱনতো জিলিকাব পাৰো বৰ্তমান সময়ত খেল ধেমালিটো এটা বহুত গুৰুত্ ত্বপূৰ্ণ বিষয় চৰকাৰেও এইটোৰ ওপৰত বহুত গুৰুত্ব দিয়ে।
হয়
অ খেল ধেমালি পঢ়ি যিসকল ল'ৰা -ছোৱালীয়ে ভাল পায় তেওঁলোকক সেইটো দিশতে আগবঢ়াই লৈ যোৱাৰ বাবে আমাক বৰ্তমান সময়ত বিভিন্ন ধৰণৰ সহায় সহযোগিতা আ পাওঁ।
হয়- হয় -হয়
তেনেকুৱা ৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় খেল আছে কিছুমান যেনে ফুটবল, ক্ৰিকেট তেনেকুৱা ধৰণৰ খেলৰ ভিতৰত যিটোত আমাৰ ভাল মনোযোগ এটা থাকে আৰু। মই ভাবো যে যিটোত ভাব আমাৰ মনৰ ভাবটো মানে ভাল হয় আৰু যিটোত আমি পাৰো খেলিব সেইটোত আমি আগবাঢ়ি যোৱাটো ভাল। যাৰ পৰা আমি আহ জীৱনত কিছুমান বহুতো নজনা কথা জানিব পাৰি বা পাৰিম।
হয় হয় আপুনি নিশ্চয় বহু মানে আপুনি এ ভাল কথাই কৈছে বাৰু এইটো যিটো আমি অ মানে নজনা কথা জানিব পাৰো। হয় আৰু আৰু অলপ কৈ দিয়কচোন বাৰু হয়
আপোনাৰ খেল এই দ্বাৰা বৰ্তমান সময়ত আ বহুতো ঠাই একলগ হোৱা দেখা যায়। যেনে আপোনাৰ ই ইটো সিটো ঠাইৰ ল'ৰা ছোৱালী একেলগে কম্পিটিচন পতা হয়। য'ত হিহতৰ মাজত বন্ধুত্ব হয়। তেনেকুৱাকে আ বহুতো বেলেগ বেলেগ ঠাইৰ ল'ৰা ছোৱালীৰ মাজত বন্ধুত্ব মনৰ ইটো সিটো প্ৰকাশ হোৱা যায়।
হয় হয় হয় নিশ্চয়
খেলটো বৰ্তমান সময়ত পঢ়াটো যিমান জৰুৰী খেলটো আমাৰ কাৰণে সিমানে এটা দৰকাৰী বুলি মই ভাবোঁ।
হয় হয় হয় নিশ্চয় হয়
হয় খেলৰ কেইটামান নাম আপুনি কৈ দিব নেকি?
হয় মই আপুনি যিহেতু সুধিছে যে খেলৰ নাম আহ মই বাৰু জনাখিনি আপোনাৰ খেলৰ নাম ক'বলৈ মানে কৈ থৈছো কৰি দিছো বাৰু যিহেতু আমি জানোৱেই যে আহ মানে আমাৰ ৰাষ্ট্ৰীয় খেল বুলি যিহেতু আমাৰ হকী বুলিয়ে আমাৰ কোৱা হয়। আ গতি আমি গতিকে আমিও হকী বুলি মানে হকীৰে আমি প্ৰথম প্ৰ মানে প্ৰথম নামটো ল'ব লাগিব। আৰু তাৰপিছত যদি আমি ক'বলৈ যাওঁ ফুটবল হওক ফুটবল আছে আপোনাৰ আহ তাৰপিছত আপোনাৰ আপোনাৰ ক্ৰিকেট আছে। তাৰপিছত আছে আপোনাৰ কেৰম খেল যিটো আমাৰ মানে ঘৰৰ ভিতৰত খেলা হয় তাৰ ভিতৰত আছে আপোনাৰ বেডমিণ্টন বেডমিণ্টন খেল আহ তাৰপিছত আছে আহ আপোনাৰ টেবুল টেনিছ টেবুল টেনিছ খেল আছে। তাৰ পিছ পিছত আছে আপোনাৰ ডব ডবা খেল আছে।
হয় হয় ঠিকেই আপোনাৰ খেলৰ হেৰিটো ভাল লাগিল।
হয় হয়
আপোনাৰ পৰা বহুতো নজনা কথা শিকিব পাৰিলোঁ। বহুতো কথা জানিব লগা আছিল ভাল শিকিলো। ধন্যবাদ।
হয় মই আপোনাৰ পৰা বহুত নজনা কথা মানে জানিলোঁ পিছলৈ আ পোনাৰ লগত মানে এনেকুৱা ধৰণৰ আহ কথা মানে জানিব পাৰিম বুলি আহ আ ক্ষা থাকিল হয় খেলৰ বিষয়ে বহু নজনা কথা জানিলো হয় ধন্যবাদ।
হয় ধন্যবাদ